অ' কি কৰিছে?
অ আই! কি খবৰ? ছোৱালী জনী?
এ, ভাল! ভাল! আপোনাৰ আপোনাৰ কেনেকুৱা?
অ আছো আছো দিয়া। খবৰ এটাও লোৱা নাই মোৰ মই বোলো ৰ মইও কৰো।
অ ভালে কৰিছে দিয়ক কৰিছে।
উম।
বতৰ কেনেকুৱা সেইফালে।
বৰ গম গপনি অহ এ ভীষণ গপ।
বৰষুণ দিয়া নাই নেকি। অ আমাৰ আজি ৰাতিপুৱা একদম দপাল পিতা বৰষুণ সাংঘাত। কে ক'লা মলা কৰি আহিছে একদম। উ
পৰহি পৰহি নহয় সোমবাৰ অ পৰহিতটো সোমবাৰ সোমবাৰ দি আমাৰ ইয়াত। একদম দপাল পিঠা নকয় আচলতে কি জানা দপাল পিঠাটো শুদ্ধ জানো দবা পিতা।
ডবা পিতা অ।
ডবা পিতাতো কওঁ আমি ডবা পিতা বুলি কওঁ বাৰু অৱশ্য জেগা লৈ ভাগ।
জেগালৈ কথা নহয় অ। যোৱ কালিও তেনেকুৱাই দেই বৰষুণ এবাৰ কাপোৰ সোমোৱা যায় এবাৰ উলিওৱা যায়। আজিও সেই একেই।
কিন্তু পৰহি যে সেইজাক বৰষুণ আৰু একেবাৰে কৈ গৈছে।
মানে আজি তেনেকে। সেই ফু গৈছে। মানে সাংঘাতিককে আহিছে। এতিয়া। আহ।
আজি নাই আজি একেবাৰে বৰ মানে এনেকুৱা গপ গপনি আৰু কি ক'ম তোমাক।
এই বৰষুণ যাক দিয়াৰ আগে আগে অকমান গপ গোপনি গোপ গোপনি মাৰে।
মাৰে মাৰে নহয় দিয়াৰ আশা নাই বাৰু আমাৰ ইয়াত। তছে এইটো আৰু গৰমৰ। চিজনে তেতিয়া।
এ তাকে মই সেইটোয়ে ক'ম বুলি ভাবিছিলো। গৰম যেতিয়া আহি। আৰু তেনেহলে আৰু উপায় নাই আৰু সেইটোৱে। বাকী আমোক ঘৰত ভাল।
ভাল দিয়া সকলোৱে তোমালোকৰ দেউতা। টা মাহঁতৰ খবৰ কোৱাচোন।
বাৰু আছে আৰু যেন যেন এতিয়া দেউতাতো ইফাল সিফাল ঘূৰি থাকে। অ যোৱা কালি নহয়, মই হেৰি কি বাৰ মানে দেওবাৰে গৈছিলে দেওবাৰে কাকত হে গ'ল। তাৰ পিছত ডিব্ৰুগড় অ ডিব্ৰুগড়ত গৈ থাকিলেগে মানে, ডিব্ৰুগড়ত থাকোতে আকৌ মানে যাওঁতেই মানে অকমান বিষাই আছে ইউৰিক এচিড আছে যে।
উম।
ভৰিটো বিষাই আছে তাৰপিছত, তাৰপিছত মই মানে টেবলেট চেবলেট দি থোৱা আছে কিন্তু তেওঁ আকৌ খালে আকৌ সেয়া তাৰপাছত গ'ল আৰু উপায় উপায় নাই মানুহক কথা দি থলে আগতীয়াকেই সেইবিলাক হেৰি হৈ থাকে কে যে কথা পাতি থোৱা এটা নগলেতো সমস্যাত পৰিব ন তেওঁলোকে, কাৰণ বেলেগ মানুহ মাতিলেও আমাৰ মূলতে আমাৰ আটাক মানে দেউতাক মাতিছে।
উম।
তাৰ পিছত গৈ পেলাই এতিয়া ডিব্ৰুগড়তটো একদম ভৰি বিষত একদম তৎ নাই নহয়, কি কৰিম কি নকৰিম, তাৰ পিছত ডক্তৰজনৰ লগত কথা পাতিলো ডক্তৰজনৰ লগত কথা পাতি যেনিবা বেজি এটা ল'ব দিলে বেজীটো ললে বেজী টো লৈ ভাল পোৱা নাই। তাৰপিছত, চাটি ফুটি, চাটি ফুটি কৰি আছে বেজিটো লৈ পেলাই, মোৰ বিষ ভাল পোৱা নাই টেবলেট
কিন্তু বেজি চেজি নলও মই এই কিছুমান খোৱা বোৱাত নিখেতজ্ঞা দিছে
অ সেইটোৱে সেইটো মানে খোৱা বোৱা বোৰ ভালকে নাবাচে যে
নাবাছে, এ ইমানো বাচিব নোৱাৰো দেখোন ছাগলী মাংস মানুহ, ক'ত সেইটো মাংস অকমান ভাল পাওঁ তাৰ পিছতে আৰু ৰঙালাও খাব খোৱা মানা
মানা অ, মচুৰদালি বনাও নেকি? ন মচু মচু চুৰদালি
অ মচুৰ দালি মচুৰ দালি, সেইটো পাহৰিছিলোঁ মই চুৰ দালি
চোকে খাই বেছিকে আৰু মানে কি হয় চুগাৰটো কাৰণেও আধা খিনি নোখোৱাকে থাকিব লাগে। আগ কেইদিন ন প্ৰব্লেম তোৰ কাৰণে আধা খিনি নুখুৱাবি, এতিয়া
সেইকাৰনে তোৰ বাচহা নেকি অ।
নাই তেতিয়া মানে সেইটো কাৰণে মানে কি হ'ল তাত গ'ল, পিছত গৈ পেলাই মই বোলো, অ মই কথা পাতিলো মানুহৰজনৰ লগত কথা পাতি ডক্টৰৰ লগত কথা পাতি ঔষধ এটা দিলো তেওঁ ঔষধটো খাইছে খাই পেলাই যেনিবা পাছদিনাখন আকৌ ডিব্ৰুগড়ৰ পৰা কাকো পথাৰ কৈছে যে তাত গৈ পেলাই মই বোলো তুমি তাতো গাঁৱৰ জেগা অকনমান, ক কলগছৰ হেৰি খাই দিবা
এই কল পচলাটো বহুত ভালে ইউৰিক এছিডৰ কাৰণে
পচলা ৰসটো বেছি ভাল মানে, অ সেইটো গৈ পেলাই তাৰপিছত মানুহে যেনে একে লগালগ বোলে গৈ পেলাই বোলে মই কাটি থোৱা আছিলে, মই লৈ আহোগৈ ৰ'ব। ছ কা একে ৰস বনাই দিলে এগিলাচ খালে তাৰ পাছদিনাখনো, এগিলাচ খালে ৰাতিপুৱাই আকৌ সন্ধিয়াও খালে, নাই এতিয়া সদো খাইছে আৰু পচলাও খাইছে যে এতিয়া ভাল পাইছে আজি মানে আহিছে ঘৰলে, আজি আহি আছে মানে, উম এতিয়া মানুহজনক মানে এতিয়া কবও নোৱাৰি মানে কিনো নোখোৱাকে থাকিব আৰু সিদিনাখন মোক কৈছেও, এ হেৰি মই আৰু মোক মানে কৈ গৈছে লাষ্ট টত যে আৰু মই একো নাখাও আৰু যিবোৰ খাব নালাগে আৰু
আহিলেহি।
আৰু মানে কি হৈ যায় এতিয়া মগু দালি, মগু কি মগু মগুৰ প্ৰসাদৰ মগুটোও ভাল নহয় বোলে, সেইটোতো চব ফালৰ কাৰণে বেয়া সেইটোও খাব লগা হয় অকনমানটোতো সমাজখন এইটো ইউৰিক এচিডৰ কাৰণেও বেয়া মানে কিডনি, কিডনী কাৰণেও বেয়া বোলে।
হয় নেকি?
এইট নাইনৰ কাৰণেও বেয়া, চুগাৰৰ কাৰণেও বেয়া হ'বলা সেইটোতো প্ৰটিন আছে।
অ।
সানৰ মগুনটো সেইটোও খাবলৈ আহা গৈছে এতিয়া সেইটো, আৰু মানুহে গৈ পেলাই প্ৰথমতে জা জলপানহে কৰেগে। এই যে কেইদিনাতো সেই কাৰণে মানুহসকল লুচি খাব নোৱাৰে আৰু বেছিভাগ মানে সকাম পাতিলেতো লুচিয়ে বনায়। শুকান ৰুটি খুব কম মানুহে বনায়।
খুব কম বনাই অ
তেনেকুৱা ধৰণৰ কথা আৰু ঘৰৰ পৰা কিবা এটা খাই যাব লাগে নামত বহাৰ কাৰণে ঘৰৰ পৰা ভাত খাই যাব নোৱাৰে।
উম।
কিছুমান বস্তু এৰা ধৰাও কৰিব লাগে বাৰু। সময় সাপেক্ষে।
লাগে লাগে নোৱাৰে নহয় ইমান মানিবলৈ
নিজৰ দেহাটো থাকিলে ভগৱানক সদায় কৰি থাকিব পাৰি বস্তুটি।
উম।
দেহাটো নাথাকিলে কি স্তুতি কৰিব।
তাকে, মানে সুস্থ মানুহ মই দেখাই নোপোৱা হলো আৰু। আমি সকলো ফালৰ পৰা সুস্থ
বুলিয়ে হব পাৰে, আজিকালি সৰুৱা বা ধৰক ইটো সিটো বেমাৰ আজাৰ থাকে
তোমাৰ কেনেকুৱা গা? মোৰ এতিয়া তুমি কি টিউশচন চিচন কৰি আছা নে?
অহ মইতো কৰিয়ে আছো বাৰু আপোনাক মই কৈছো নহয় আগতে। অহ, সেইটোকে কৰি মেলি তেন-তেনে চলি আছো আৰু, নিজৰৰতো কিবাকে উলিয়াও আউ।
কিবা এটাতো কৰি থাকিব লাগে ন? বাকী সেই পৰীক্ষা বিলাক দি থাকিবা, কিবা-কিবি চাকৰি বিলাক আজি টো মেৰিট বেচিছত দিয়া হৈছে, ভাল কৰিছে।
ভাল কৰিছে-ভাল কৰিছে।
পঢ়া, কিতাপ পঢ়িবা। আৰু তুমি টিউশচন কৰিছা যেতিয়া তোমাৰ অভিজ্ঞতা হব। পৰীক্ষা বিলাক দিবা ভাল দেই মোৰ ফালৰ পৰা শুভেচ্ছা মোৰ থাকেই সদায়।
তাকে। এতিয়া এই বতৰ-চতৰ লগত এইবিলাক-এইবিলাক বতৰ হি হয় যে, অহা যোৱা কৰিবলৈ অকনমান দিগদাৰ হয়।
অহ
বৰষুণো পৰে মাজে সময় আৰু বতৰ কোন মুহুৰ্তত দি দিয়াইটো ঠিকেই নাই। কেতিয়াবাতো ৰ'দ দি থকা নিচিনা থাকিলেও বু
অহ আহি যায়। হে সেইটো হয় বাৰু। অহ বাৰু।
এতিয়াতো বৰষুণ দি আছে ঠিকেই আছে, মানুহে যেতিয়া ধৰক একদম বোকা দিব তেনেকুৱা টাইমত বৰষুণটো নিদিয়া হৈ গলৈ ডাঙৰ কথা হ'ব আৰু।
অহ খেতি বাতিৰ সময়ত ন? তেতিয়া বৰষুণ
কঠিয়াত যদি পানী নাইকিয়া হৈ যায় বহুতবাৰ তেনেকুৱা হৈছে, ইয়াৰ আগৰ পৰাৰো সেনেকুৱা হৈছে। কঠিয়াত যেতিয়া পানী নাইকিয়া হৈ যায়, কঠীয়া খিনি তুলিবলৈ মানুহৰ বহুত সমস্যা হৈ যায়। কঠীয়া গুৰিবোৰ ছিঙি যায়। তেতিয়া অসুবিধা হয় মানে।
দিগদাৰ দেই।
অহ বহুত দিগদাৰ, খেতি বাতিৰ সময়ত মানুহে
ঠাই-ঠাইবিলাকত ধৰা কৃষিয়ে আমাৰ হেৰি ন? কি কয় প্রধান।
অহ, সেই-সেইখিনিকে যদি কৰিব না কাৰণ মানুহে এবছৰৰ কাৰণে এইটো কৰি লয় ধৰক।
টো ক কেলে নহয়নো?
অ নিজৰ যেতিয়া, মানে চাউল কেইটা যেতিয়া থাকে বা ধান কেইটা ভঁৰালত থাকে তেতিয়া মানুহৰ চিন্তা
চিন্তা নাই গপচ হৈ থাকে আৰু, কিবা এটা বিপদ আপদ হলেও তাই দুমোন বেছি দিব। এতিয়া দামো বেছি যেন কি হৈছে ন।
অ মানুহৰ আজিকালি বহুত হেৰি কিন্তু অকল ধানটোৰ দাম কিন্তু কম পায় মানুহে আজিকালি। ধান লবলৈ টান পোৱা হয় অ। মানে চাউলটো লয়
উম।
ধানটো মানে অকমান আজিকালি মানুহে ইমান বেপাৰ আজাৰ নকৰা হ'ল ভাত ভাল নোহোৱা হ'ল এইবিলাক শুনিছোহে আৰু
উম উম।
টো কি নাজানো, কিন্তু আহ মানে গাঁৱৰ জেগাত আপুনি যেতিয়া ধান খিনি মাৰি পেলাই লব লগালগ আপুনি সেইখিনি জেগাৰ পৰায়, দুই তিনি কুইণ্টল ধান বেছি দিয়ে মানুহ বিলাকে কি হয় খেতি কৰে হয়, খেতিৰ পইচাটো ওলাই যায় আৰু নিজলৈও কিবা এটা থাকে। কাৰণ তেওঁলোকৰ মাত অতি অজস্ব ধক আৰু কিছুমান মানুহে কি কৰে নিজৰ যেতিয়া মাটি অকনমান আছে ন বেলেগৰ মাটিত আধি কৰি পেলাইও ধান খিনি পায়। তেনেকে হ'লেও মানুহে যোগাৰ কৰে বছৰটোলৈকে।
উম।
কাৰণ মানে অকল চৰকাৰে দিয়া সেই চাউলকেইটাৰ ওপৰত হেৰি কৰি ৰাখিব নোৱাৰে কাৰণ কেতিয়াবা চাউল ভাল আহে, কেতিয়াবা ইমান এটা ঠিক নাহে।
হয় ন,
মানুহ এজনে গাঁৱৰ এজেগাত মানুহ এজনে পাঁচ কেজি চাউলৰ মাহটোত পাঁচ কেজিতকে বেছি চাউল লাগে, ভাত খাওতে। মানখিনি অনুপাতে তেওঁলোকে কষ্টও কৰে
কষ্ট কৰে খেতিয়কসকলৰ কষ্ট বহুত কষ্ট হয় গম
আগবেলাতো ভাত খায়, উম উম।
উম
ভাত খাই ওলাই যায়
উম উম।
আপোনালোকৰ তাত এইফালে এনেই মহ আছে নে?
মহ, মহৰ কথা নকবা আৰু তুমি, নকবা বুলিয়ে কৈছো আৰু দিন দুপৰতে তোমাৰ শান্তি নাইকিয়া কৰিছে, মই ভাবিছো আমাৰ এইফালেহে বেছি নেকি নাজানো আৰু কিন্তু তুমি কব নালাগে এতিয়া তাৰমানে পোক- পতংগ সকলোতে বাঢ়িছে বুজিছ নে।
সেইটো মানে কি হয় এই পাকঘৰ খিৰিকীখন খুলি মই কিবা বনাব লওঁ যে, একে মহ বোৰ ওলাই আহি গাতে পৰে একেবাৰে।
বহুত এদিনো মই ভাজি, বহাবলৈ লওঁতে উৰি আহি প্ৰথম কেৰাহীটো পোৱা নাই তেলত। গম পাইছে নে আৰু মই মহ কৰিলে আৰু সেয়াঁতৰকে এনেও নাখালো হয় গম পাইছে নে।
অ এই কেনেকেনো খাব। এইবোৰ আজিকালি এই মদা পোক পৰুৱা এই
বহুত, বহুত বেছি হৈছে কিবা এটা কৰিবলৈ ল'বা। পোকৰ পৰা একোৱেই নহয় জানানে, তিয়হ এজোপা ইমান ফুলিলে কলি পেলালে এ এতিয়ালৈকে এটা খাবলৈ নিদিলেও অ, জালি কোমুৰা এজোপাও
এ, এতিয়া মই এনেই ওলাই যাওঁতে আম এজোপা আছে, আমজোপা পাত এক খ খ খ খ কৰি আছে, ভাবিছো কি আছে, পোক বিলাক উৰিছে।
বহুতো বহুতো আমি কৰ পৰা একোৱে খাব নোৱাৰা হৈছো, ইয়াত কৰি পেলাই এতিয়া, মাৰিবলৈ খুব ভয় লাগে তথাপিতো মানুহজনে সেইদিনা মেডিচিন এখন মাৰি দিছে স্প্ৰে কৰি পাতলকৈ, পাতলীয়াকে
অহ। বাৰু দিয়ক, ঠিক আছে।
ঠিক আছে দিয়া।
অ আপুনিও লাগক মইও এইফালে, যাওঁ অ অ।